হেল্ল' হয় ক মনিষু ক আছোতাত
আছোঁ আছোঁ সেয়ে আজিকালি প্ৰদূষণটো বেছিয়ে হৈ গৈছে
একদম ক'ব নালাগে আৰু এতিয়াতো বৰ্তমানতো বহুতে প্ৰদূ্ষণ,
অ সেইটোৱে। কিমান মানে বায়ু প্ৰদূৰষণ হৈ আছে।
আচল মতে প্ৰদূষণতটো কেনেকুৱা হৈছে, গ আচলতে আমাৰ যদি গছ-গছনি পতা নাযায় তেতিয়াাহলেতো প্ৰদূৰষণতটো বহুত নহলেই হয় গাড়ী মটৰ যিহেতু বেছি সেইটোোৱে যদি গাড়ী মটৰো মানে কমকে চলালে হয় তেতিয়া হলে প্ৰদূষণ নহ'লে হয় প্ৰদূষণ হতটো বহুত কাৰণ আজিকালি
সেইটোৱে সেইটোৱে কথা এতিয়া কি বায়ু প্ৰদূৰ্ষণ হয় আজিকালি আকৌ পানীও প্ৰদূৰ্ষণ হ হৈছে পানীটো মানুহে জাবৰ-জোথৰ পেলাই দিয়ে গোটেই। ইমান প্ৰদূষণ হৈছে, পানী প্ৰদূষণ আৰু সেই পানী মানে মানুহে খায়। বেমাৰো পৰিছে গোটেই,
সেইটোৱে,
আজিকালি বহুত গছ-গছনি কটা হৈছে। সেইকাৰণে বায়ু প্ৰদূষণটো বেছি হৈছে। এতি যুৰি মানে গছ-গছনে কাটি কিনে, তাৰ বিনিময়ত যদি আৰু দুডাল তিনিডাল ৰুৱে তেতিয়া মানে ভাল আৰু পৰিৱেশটো ভাল হৈ থাকে।
সেইটয়ে মানে পৰি, আচলতে প্ৰদূষণ হৈছে পৰিৱেশ মানে পৰিৱেশতো বহুত ক্ষতি কৰে, বিভিন্ন ধৰৰ বায়ু, তই যেনেকে ক'লি বায়ু আহ প্ৰূষস্তু প্ৰদূৰ্ষণ মানে বহুত থাকে বায়ু প্ৰদূৰণ ম প্ৰদূষণ, পানী প্ৰদূষণ জীৱ-জন্তুৰ ওপৰত, তাৰ এইবোৰৰ ক্ষেত্ৰতে জীৱ জন্তু বা মানুহৰ ওপৰত বহুত ভাব পেলায়,
সেইটোয়ে আৰু আজিকালি গছ গছনি হাবি এইবিলাক জংঘল কাটি দিয়াৰ কাৰণে চব চৰাই ক মানে থাকিবলৈ জাগা নোহোৱা হৈছে। বাঘ, হাতী আজিকালি চব ৰাস্তাত ঘূৰে, সেনেকুৱা হৈছে।
সেইটয়ে। তাৰোপৰি তোৰ কল কাৰখানাৰ ধোঁৱা, যান বাহনৰ পৰা নিৰ্গত ধোঁৱাবোৰ, বন চল ধ্বংস, প্লাষ্টিক আৱৰ্জনা এইবোৰ চব, বহুত ক্ষতি কৰে। মানে আৰু বিশেষ
অঁ কওচোন,
আজি আৰু বিশেষকে মানে মই কব ওলাইছিলো বিশেষকে কৃষি সকলে কৃষকসকলে যিটো মানে অ আমাৰ শাক-পাচলি বিলাকক ৰাসায়নিক বা কীটনাশক যিটো মানে পদাৰ্থ মাৰে, মানে যিটো এটা সাৰ মাৰে, সেইটোয়ে আমাক বহুত ক্ষতি কৰে। মাটিৰ উৰ্বৰতাৰ পৰা বহুত খিনিয়ে মাটি প্ৰদূৰষণটো বহুত কৰি দিয়ে।
অ অঁ সেইটোৱেই। আজিকালি শব্দ প্ৰদূ্ষনো বহুত বাঢ়ি গৈছে ন, এতিয়া গাড়ীবোৰ ইমান জাম হয়। ইমান ট্ৰেফিক হয়। সিহঁতে মানে হৰ্ণ বজাই-বজাই একেবাৰে শব্দ প্ৰদূষণ কৰি দিছে,
ন
কাণৰ যিটো সেইটো থাকে ন, সেইটোতো একদম নাইকিয়াই হৈ গৈছে আজিকালি। বহুত মানুহে শুনাই নাপায়, এতিয়া ঘৰৰ কাষত কোনবাই স্পিকাৰত গান বজাইছে, সেইটো অলপ সৰুকেও অলপ বজাব পাৰে, কিছুমানে বহুত ডাঙৰ-ডাঙৰ কে বজায়। কাষৰ মানুহ
উম।
প্ৰব্লেম হৈ যায় আৰু এনেকুৱা কিছুমানৰ বেমাৰ চেমাৰ থাকে। সেইবোৰ সেইবোৰৰ কাৰ শব্দ প্ৰদূ্ষন হ'লে মানে সিহঁতৰ আহ।
অ' মানে তই কি ভাব তই কি ভাব প্ৰদূৰ্ষণ কেনেকে নিয়ন্ত্ৰণ কৰিব পাৰি।
এতিয়া এইটো মানুহৰ ভুল মানুহে যদি মানে সঠিক ভাৱে চ'ব বস্তুবোৰ মানে মানুহে জানে যে গাড়ী এখন ঘৰত যদি পাঁচটা মানুহৰ মানে গাডী থাকে, তেওঁলোকে মানে পাঁচখন- পাঁচখন গৰীয়ে লৈ যাব মানে বাহিৰত সেনেকুৱা। তাৰ পৰাতো বহুত মানে এইবিলাক ধোঁৱ বোৰ নিৰ্গত হৈ আছে। সেইবোৰতো তেতিয়া যদি মানে গাড়ী নিনিয়ে, চাই চাইকেল নিয়ে, যদি খোজকাঢ়ি যায় তেতিয়া চব বস্তু মে নিয়ন্ত্ৰিত হৈ থাকে। আৰু যাৰ কাৰণে মানে প্ৰদূষণটো নিয়ন্ত্ৰিত হৈ থাকে আৰু, বায়ু প্ৰদূষণটো নিয়ন্ত্ৰিত হৈ থাকে তেতিয়া। ধোৱাব নোলালে সেনেকুৱা আৰু গছ গছনি ৰুব লাগে আৰু যিমান ঘোচ। গছ গছনি কাটিছে তাৰ বিনিময়ত আৰু মানে অধিকভাৱে ৰুব লাগে। তেতিয়া মানে মানে নিয়ন্ত্ৰিত হৈ থাকে বস্তু বায়ু প্ৰদূষণ হৈ আছে বায়ুতো ভাল বায়ু উশাহ চোশাহ ল'ব আৰু তেতিয়া সেনেকুৱা
সেইটোৱে আৰু ক'ব গ'লে যদি গছ গছনি নিয়ে নাথাকে তেতিয়াাহ'লে জীৱ জন্তু বিলাক বা চি চৰাই চিৰিকট বিলাক থাকিব ক'ত। কাৰণ হাবি হাবি জংঘলৰ পৰা তাতে লগা ফল ফুল এইবোৰৰ। পৰাইটো চৰাই চিৰিকটি জীৱ জন্তু বোৰ জীয়াই থাকে। তাতে সিহঁতৰ ঘৰ তাত। এতিয়া যদি এতিয়া কিছুমানে কয় যে, যদি মানে বনাঞ্চলৰ পৰা হাত হাতীবোৰ বনৰীয়া হাতীবোৰ আহি কেনে এখন গাওঁ নষ্ট কৰে নষ্ট কৰিব কিয় কিয় যদি সিহঁতকো শান্তিভাৱে থাকিব দিয়ে।
সেইটোয়ে আৰু মানুহে ইমানে প্লাষ্টিক ব্যৱহাৰ কৰে। প্লাষ্টিক ব্যৱহাৰ কৰি কৰি য'তে ত'তে পেলাব। সেইটো যাই কিনে নলা নৰ্দমাত পৰিব নলা নৰ্দমাৰ পৰা আকৌ যাই কিন্তু নদীত পৰিব যাৰ কাৰণে বা সেই পানী প্ৰদূষণ হৈয়ে আছে।
হেইটোৱে
আৰু পানী প্ৰদূষণ হ'লে আকৌ কি জাবৰ জোঁথৰবোৰ পানীত নদীত পেলাই তাৰে পৰা মাছ কাছ আজিকালি মাছ কাছো নোহাই যে কাছতো দেখিবলৈ নাপায় আজিকালি নদীত। নকৰা হৈছে।
ক'ব গ'লে আচলতে সম্পূৰ্ণ ভাৱে এইটো এটা আহ মানে মানুহৰে ভুল গোটেই প্ৰদূষণ বিলাকৰ কাৰণ কাম বোৰ যদি মানুহ বিলাকে নিয়ন্ত্ৰন কৰে নিজক যদি ভাল জোগাত এতিয়া যেনেকে জাবৰ জোথৰ বোৰ মাটিত মাটি খান্দি কাৰণে তাতে যদি পুতি থৈ দিয়ে এটা গাঁত খান্দি এতিয়া মাটিৰো সাৰ, সেইটো সাৰ হিচাপে ব্যৱহাৰ কৰিলে এটা মাটিৰো সাৰটো বাহে।
এনে তই কি ভাব মানে কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি
নিয়ন্ত্ৰণ মানে সেইটোয়ে প্ৰদূষণ নিয়ন্ত্ৰণ কৰাতটো এটা ক'ব গ'লে দায়িত্ব হয়।
উম।
আৰু মই ভাবো এটা দায়িত্বই নহয় আৰু আমাৰ নিজৰো এটা কৰ্তব্য হয়। কাৰণ আমি সকলোৱে এটা সজাগ হৈ পৰিৱেশটো মানে সংৰক্ষণ কৰাৰ কাৰণে চেষ্টা কৰিব লাগে কাৰণ অকল পৰি ব্যস্ত প্ৰদূষণ বেছি হয় আমাৰ মানুহ আৰু শাৰীৰিক ভাৱে বহুত খিনি হয় আজিকালি কব গলে আগতেটো ইমান বেমাৰ নাছিলে আমাৰ ককা আইতা সময়তটো ইমান বেমাৰ হোৱা নাছিল যিটো আমাৰ এতিয়া হয় আজিকালি বহুত সৰু সৰু ল'ৰা ছোৱালীৰ পৰাই মানে বহুত ডাঙৰ ডাঙৰ বেমাৰ হয় আচলতে সেইটো বেমাৰ হোৱাৰ কাৰণ শাক পাচলি যিবোৰ এতিয়া সাৰ মাৰে কমপ্লিট ফল মূল সাৰ মাৰে কাৰণ আমাৰ ঘৰতে আনে পৰছালী বিলাক আগ দিনা আনে নেক্স দিনা পচি যায়। ত' ইমান সাৰ মাৰে সেইবিলাক সাৰ মানে সাৰুৱা বস্তুবিলাক খাই খাই আমাৰ গোটেই বডিটো অকল মানে ক'ব গ'লে প্ৰটিনটো নোহোৱা হৈ গৈছে। ত' সেই হিচাপেও যদি মানে প্ৰদূৰ্ষনটো কমাব গ'লে আচলতে মানুহবোৰো ঠিক হ'ব লাগিব। দায়িত্ব ভাৱে কাম বোৰ কৰিব লাগিব। তেতিয়াহে আচলতে মতে প্ৰদূষণ নোহোৱা হ'ব চৰাই চিৰিকটি বা মানুহবোৰো শান্তি ভাৱে থাকিব পাৰিব
আৰু দেখিছেচোন আজিকালি মানুহবোৰ কম বয়সতে মৃত্যু হয় মানুহৰ এলাহ গাড়ী লৈ লৈ যায় অনবৰ্ত এ চি তলত থাকে আৰু আজিকাল জানোৱেচোন বৰষুণ কমকে হয় ৰ'দটো ইমান পৰে যে মানে যদি ৰ'দতই ওলাও বাহিৰত আজি আগতে কেনেকুৱা আছে ৰ'দতটো পৰিলে গাটো নুপুৰে কিন্তু আজিকালি ৰ'দ অলপ পৰিলে গা পুৰি যায়
এতিয়া ক'ব গলে আমাৰ এতিয়া বৰ্তমান বেছি দিন নাই আৰু আমাৰ গোটেই অসমখন মানে অসমখন বুলি নহয় গোটেই পৃথিৱীখন ধংস ভালেই গৈ আছে কাৰণ বৰ্তমান তই শুনিছে চাগে ইৰাণে ক'ত অ য'ত ঠাণ্ডাই হৈ থাকে এতিয়া ইমান গৰম পৰিছে সিহঁত ত না মানে সেইবিলাক
আৰু ৰাস্তা ঘাট বোৰ যে একদম পুৰা জ্বলি গৈছে সেনেকুৱা হৈছে
পৰা নাই জ্বলি গৈছে কি কাৰণে হৈছে জামতে পৰিৱেশ প্ৰদূষণৰ কাৰণেই হৈছে
উম আৰু যত মানে এচি ল'ব লগাই নহয় যত এ চি ল'ব লগাই নহয় আজিকালি মানুহবোৰে এ চি কিনি আছে তাতে সেনেকুৱা হৈছে
এতিয়া য'ত সিহঁতেটো হিটাৰ ষ্টাৰ্ট দিয়ে।
উম',
হিটাৰ চলাই, য'ত এতিয়া এ চি লগা হৈছে। এ চিও কাম দিয়া নাই ক'ব গ'লে গাড়ীৰ ৰাস্তাত গাড়ী গাড়ী বিলাক চলিছে গাড়ীৰ চকা বিলাক, তাতেই একদম মানে পুৰি খতম হৈ গৈছে।
আৰু গাড়ীবোৰ যে ফুলি ফুলি আহিছে এনেকুৱাও হৈছে।
মানে একদম বহুত বেছি গৰম হৈ গৈছে। সেইটোৱে, ক'ব গ'লে আগতেটো শ্বিলং বুলি ক'লেও কিমান ঠাণ্ডা আছিল। আজিকালি শ্বিলঙত ঠাণ্ডা ই নাই
অ নাইে একদমেই নাই নৰ্মেল হৈ যাব। যিটো আমাৰ মানে ঠাণ্ডাৰ দিনত যিটো ঠাণ্ডা পৰে। সেনেকুৱা
উম',
আৰু বৰষুণ এইবিলাকটো দেখি শিকিবলৈ নোপোৱা হৈছে আজিকালি।
সেইটো কাৰণেই এতিয়া, আচলতে, মানুহ বিলাক যদি ঠিক হয় গৈ অধিক যদি গছ ৰোপন কৰে। বা প্লাষ্টিক বিলাক ব্যৱহাৰ কমকে কৰে।
অ', প্লাষ্টিক পুৰি কিনে মাটিত পুতি থব লাগে। এতিয়া ভাল আৰু মানুহবোৰে প্লাষ্টিক পুৰি পুৰি দিয়ে।
পাত মাটি মাটিত কিন্তু মাটিত পুৰি থলেও তো মাট খিনি মানে বেয়া হয় ন তাতকে প্লাষ্টিক ব্যৱহাৰ নকৰাটোৱে বেটাৰ।
অ', অ', আজিকালিটো কাগজৰ এইবিলাক পায় ন? সেইবিলাক ব্যৱহাৰ কৰিব লাগে।
কি ব্যৱহাৰ কৰিবা? নালাগে আৰু ক'ব গলে মানুহ বিলাকৰ এটা দায়িত্ব থাকিব লাগে। নিজৰ ঘৰৰ পদূলিখন যাতে বহুত ভালকে মানে পৰিষ্কাৰ পৰি্ছন্ন কৰি ৰাখে। কিছুমান ঘৰত এনেকে দেখিছোঁ যে নিজৰ ঘৰৰ পদূলি, মানে পদূলি মুুখটোৱে ঠিক নকৰে। চাফা নকৰে।
আৰু আজিকালিতো দেখিছ ভৰলো নদী কেনেকুৱা হৈ গৈছে।
সেইটোৱেই আগতে টো আমাৰ এতিয়া তই এতিয়া তই যেনেকে কলি অ আগৰ গাড়ীৰ স্তৰ বেছি হৈছে। মানে ক'ব গ'লে আগতে ইমান নাছিলে। কাৰণ আগতে আমাৰ মানুহ বিলাকে নিজে খোজ কাঢ়ি অহা-যোৱা কৰিছিলে আৰু তাৰ কাৰণে নিজৰ শৰ শৰীৰটোৰ শৰীৰটোও বহুত বেমাৰৰ পৰা, বা বহুত মানে
সুস্থিৰ ভাৱে থাকিব পাৰিছিল। কিন্তু আজিকালি মানুহৰ এলাহৰ কাৰণে এখন ক'ব গ'লে সাধাৰণ এটা ওচৰৰ জাগাত যাব লাগিলে, বাইক লৈ বা স্কুটি লৈ গাড়ী এই দৰে ওলাইয়ে যায় ত নন ষ্টপ আৰামতে থাকিব খোজে।
দে দে হ'ব দে।
উম ঠিক আছে দে